হ্যালো
কি কৰি আছে?
মই এয়া এনেই ৰৈ আছো।
ভাত পানী
ভাত নাই খোৱা বনাইছো হে।
অ' ময়ও এই বনাইছো হে সেই কিহেৰে বনালে?
ভাত জাতিলাও তাৰপিছতে আকৌ দাংবদী ঢেঁকী। এয়া আলুগুটি ভাজি
অ' আজি যে মিলিচে কেলে মোৰ জাতিলাহে জাতিলাও মচুৰমাহে আলু গুটিয়ে বনাইছো।
অ' ক'ত পালি জাতিলাও?
জাতিলাও এই আমাৰ ঘৰ কাষৰ ঘৰৰ পৰা দিছিলে এটা।
অ'।
তাৰপা সেই কেইবেইদিনো হ'ল দিয়া খোৱাই নাই আজি বোলো জাতিলাও কণকে কাটো।
অ'।
তাৰ পৰা সেই জাতিলােও আলুগুটি
আমাৰ হেৰী আকৌ ঘৰতে লাগিছিলে জাতিলাও মই কাটি পেলাবলৈ বিচাৰিছিলো
এ নাকাতিব নেকাতিব এসাজ দুসাজ তেনেকে খাই থাকিব লাগিব।
অ' তাৰপিছত সেইদিনাখন হেৰি তহঁতৰ কাষৰ লোৱা ত এজনে ধৰি লৈ পেলাই এই চালিখনৰ ওপৰত উঠাই দিলে তাঁতৰশালত তাৰ পিছত উঠাই দিলত এতিয়া সেই এটা দুটাকে লাগি আছে এটা লাগি আকৌ সেয়া বুঢ়াই হৈ গ'ল নেদেখিলো।
তেনেকৈ খাই থাকক এনেই হেৰি নহয় পাচলি আটকৰ দিন তেনেকে মানে জাতিলাওতো মানুহে বেয়া পালও কোনোবা
অ' মোৰ এতিয়াাকৈ হেৰিয়ত আজি দালি দি দিছো কোমলীয়া বাৰু এইটো।
আহ।
তাৰপিছতে তোৰ এই ঢেকীয়া কেইদালমান কালিয়ে বুটলি থোৱা আছিলে তাৰপিছত আকৌ ডাঙৰ বুলিও দিছিলে
অ' অ' আমাৰো সেই মোৰ মোৰ জাতিলাওটো ইমান বুঢ়া নহয়। কোমলিয়া হেৰী এচিড বোলো জ্বলাকে ভাজি খাম আৰু অকমান বনাইছো নহলে মানে হেৰি বাপেকে জী পিতেকে এইবোৰ ভাল নাপায় জাতি লাও খাই।
অ' আমাৰ ভাজিলে চলি যায় দালিত দিলেহে সেহতি নাখায়।
মই দালি দিছো দালিত মই দালিত থুপথুপিয়া কৰিছো হেই খাব ল'ৰাটোৱে সানি পুতকি তেনেকে কিবা এটা বাৰু বনাম আৰু জ্বলা দি পেলাই
অ' মোক স জ্বলা দি পেলাই সেই বোলো ভাজি অকনমানৰ পাছত হেৰি কিনো বুটলি ফুৰিছে জানো চাটনিৰ কাৰণে।
অ' চাটনি কৰিবলে ভাল লাগে কি চাটনি কৰিবা আমাৰ ঘৰ দেখুল লৈ আহিলে মই পিচি দিম চাটনিটো।
এ মচন্দৰী আৰু মান ধনিয় তেনেকেহে শুনে আৰু
আহ। লৈ আহি পেলাই আকব মই পিচি দিম মই চাটনি মোৰ চাটনি খাবলৈ মন নোযোৱা হ'ল।
অ লোৱা লোৱা কি কৰি আছে?
লৰা আছে ভাত পা হেৰি ভাত খোৱা নাই সেই বাপেক ফোনটো চাবলে লৈছে। মই আকৌ হেৰি কঁঠাল গুটি কেইটামান কঁঠালৰ পৰা এৰুৱাই ধুই পেলাই ৰ'দত দি মেলি এই বোলো ভাতকেইটা এটা বনাও বাপেকে আকৌ পথাৰলৈ গৈছে আজি কোৰ মাৰিম বুলি কৈছিলে কো ফলৈ যানো কি কৰিছে আৰু তেওঁহে জানে পথাৰত
অ ৰ'দ যি ডালহে দিছে
উম মোক কৈছো হেই মই যে আকৌ সাহস কৰিছো পথাৰলৈ যাবলৈ সেইটোকে তুমি বিচুতি খুৱোৱাচোন বোলো মই ম বিচুতি খায়ে আছো আৰু বেলেগে খাবলৈ আকৌ কব নালাগে আৰু
তাকে আমাৰ কোমাৰিমগে বুলি ওলাইছিলে মই ৰ'দডাল দিয়া দেখি নালাগে
অ অত বতৰ অত বতৰ ডাৱৰীয় কেইদিন গ'ল তেওঁ কুখনন লৈ পেলাই চুকান কাটি দেখিলে যে টিকা ফটা ৰ'দ
অ হয়তো মাৰতে উম উ এই ৰ'দত ভাল পাইছে আৰু চবে এতিয়া মাটিবোৰ ৰোৱা দেখি পেলাই গাত
কিবা কিবি লাগিছে আকৌ আমাৰ হেৰি আকৌ গেছটো গেছটোও আনিবলৈ আজি যাব লাগিছিলে জানো কি কয় গেছ হেৰি হেই ট পগ ডি এছ চি নম্বৰটো ভেলিডিটি গুচিয়ে যাব অহা এসপ্তাহ মান হ'ল
অ
গেছ আনগে নে নানেগে নানিলে আক আকৌ বহুত দিনলে গুচি যাব নহয়।
আকৌনো পোৱানো কেলে থৈছিলি নো?
পুৱাই থৈ দিছিলে আকৌ হেই আনংগে আহিব বুলি বৃহস্পতিবাৰে সেইদিনা। নাহিলে তাৰপা কালিও নাহিলে আজি মই যাবলৈ কৈছো বোলো আজি নোযোৱা নহ'লে আকৌ বৰ জন জনজাল লাগিবই।
অৱ আকৌ এমাহ হ'লে গুচি
উম আপোনালোকৰ ওচৰ যে সেই মেখেলা যে লগাইছে। আছিলে বাইদেউজনী হে ফোন কৰি এনেকুৱা হেৰি হৈ আছে না ফোন কৰিব
না না মানুহজনীয়ে নাই মানুহজনী মাতি ৰুবলৈ গ'ল।
নহয় নহয় এইফালৰ পাচফালৰ।
অ পাছফালৰ গৰাকী জানো পাই ফোনচোন যায় নেকি, মোও কথা পতা নাই বাৰু হেৰি
সিফালৰ পৰা মানুহজনীয়ে ফোন কৰিব নোৱাৰে চাগে।
নোৱাৰে নোৱাৰে অৱ।
অৱ, মানুহজনীৰ হেৰি হ'ল ক ফোন কৰিব নোৱাৰা হ'ল কিবা ট্ৰাকটৈ কমপ্লিটো নহ'লে নে কিবা এটা বুলি কোৱা শুনিছো।
তাকেটো ট্ৰাচ্ছটো এতিয়া মোৰো কমপ্লিট হোৱা নাই ন তাহতেও হোৱা না।
অ। জানো কি হৈছে আক, তাৰপা সেই আপোনালোকৰ কেতিয়া ৰুব?
আমাৰ জানো অহা দেওবাৰ পৰাা দিয়াও নেকি মাটি।
অ, অ।
তাৰ পাছতে নহয় মানে, অৱ। এই শিঙীয়া মানে হেই আবেলি যিডৰা দুডৰা কৰিছিলো ন। তাৰ পিছত এডৰা এইবাৰ ন কৰোঁ সেই এডৰাতো বহুত বেয়া ধান চান নহয় গৰুৱে গাইয়ে গোটেই খুৱাই বোৱাই শেষ। কৰি পেলাই দাওঁতেন দাওঁতেন আমনি লা কাষৰ মানে সেইডাল চিকিয়া মাটিডৰা। তাৰপাছ তে সেই আৰু সৈ আৰু সিহঁতৰ তাৰ ল'ৰা এটাই কয়ে তহঁতৰ ওছৰৰ তাৰ মানে। সি আকৌ হেৰি এবাৰ আকৌ আমাক কাষৰ মাটি দৰা সি বোকা দিয়াই নাই সমা বোৱাই কালি লাটি হেৰী চুক এটাতে এডৰা ৰুই থৈ লেহি নহয়, তাকে এজনে একেবাৰে নকওঁ বুলি কবলে গৈছিলে। তাৰ পিছতে মানুহজনে আকৌ কৈছে নহয়, নহয় তই কৰিব লাগিব কেলে নকৰিবি? ত মই কিবা এটা মিলাই দিম।
নহলে তেওঁ চাগে লগ নাই মানুহ নাইকিয়া হ'ল চাগে আগতে আপোনালোকে কয় আৰু।
ন তেতিয়া মইনো ইমান দূৰৰ পৰা আকৌ এডৰা মাটিকে কৰিবলৈ কেলেই আহো তেনেকে বুলি ক'বলৈ গৈছিলে। তাৰপিছত নহয়তো আ নাহাল বোৱাচোন মই কিবা এটা অংক মিলাই দিম নহয়।
সেই মা সেইডৰা মাটিৰে মানে ডাঙৰ চাগে বহুত ধান ওলাই হয়নে।
এবিঘামান হ'ব আকৌ এডৰাত।
অ, আকৌ সেই ধৰক কৰক আকৌ।
অ, এতিয়া মানুহজনাক কৈছে হ'ব তেতিয়া আপুনি সিফালে দিব নালাগে মোক
অ, আপোনালোকে হেৰি কৰিব শনিবাৰে বোকা দি থৈ দিব দেওবাৰে সোনকালে চাৰিটামান বজাতে গুচি যাব ৰুবুলে।
তাকে আজি হাল বোৱাবগে যদি হয় তেতিয়া দিয়াই থৈয়ে আহিম মানে।
অ অ।
পানী দুনি যদি জোখত পৰি আছে ন তেতিয়া দিয়া থৈ আহিম।
তেনেকে দি দি থৈ আহিব নহ'লে
আৰু তাৰ মাটিতো গলিলেহে ভাল পিছদিনাখন ৰুবলেহে ভাল।
অ কেইবেওজনীও লৈ গুচি যাব আপুনি একেলগে সৰু হৈ আহিব।
উম ছোৱালীয়ে কৈছে মই থাকোতেনে মা দি দিলে দি দিয়ক তাৰ মাটিকন আজৰি হৈ আহিলো।
অ সেইটোৱে আপোনালোকে হেৰি কৰিব শনিবাৰে ৰাতি পুৱাই একদম হ শনিবাৰে বোকাটো দি যাব দেওবাৰে আপোনালোকে একদম চাৰিটামান বজাতে গুচি যাব। আঠটামান বজালে মানুহ আঠটামান বজালে ঘূৰি আহিব পৰাকে
উম।
অ তালৈ
উপায় নাই নতুবা। উপায় নাই নতোবা সেইটোকে নকৰিলে।
তাকেহে যদি সুবিধা হয় আৰু সেই আমিও যাম।
তাকে সে আহিলে ভাল
অ যদি সুবিধা হয় মানে আৰু গাড়ী মটৰ পাওঁ এইবোৰ আজিকালি আকৌ গাড়ী মটৰবোৰ চব প্ৰাইভেট গাড়ী যে যে টমটম বোৰ বৰকে নচলে একেবাৰে প্ৰাইভেট প্ৰাইভেট হে যায় যদি লৰা লৰা আৰু ৰখে আৰু তেতিয়া আন্ধাই মুন্ধাই আমিও গুচি যাম বুলি ভাবিছো।
অ অ গলে টো ভালেই হ'ব।
উম দুটাত তাকে সময়ৰ কথাহে আৰু মানুহবোৰৰ মন চনবিলাক ভাল হৈ বোলে ঠিক ঠাক আছে বোলে।
এ নকবা আমাৰ মন চন ভাল হৈ থকা নাই?
নাই নেকি? অহ
সুবিধাই নাই যে
সেইটো উপায় নাই আৰু সুবিধা সুবিধা ছুবিধা নাই মন চন বেয়া ভিতৰতেজুৰি গুমুৰি আছে। হৈছে আও বাত বাকী কথা কঠাল চঠাল খাবলৈ পাইছে
কঁঠাল নাইপোৱাও নাখাও দেই সেইজোপা কঁঠাল টেঙা টেঙা গুটি গিটাকে পালে লাগে এতিয়া আকৌ কোনে গুটি কেইটাকে
এ কঠালকে এটা দুটা লৈ যাব লৈ গৈ পেলাই নি গুটি খাবগে। অ মই কথা যাবা এবাৰ মুখ লাগিলে নেকি ঠিক নাই।
অ মোক লাগিলে চাগে সেই।
অ কথা আৰু খহি খহি পৰিছে নিজে নিজে মানে হেৰি কিন্তু কোনোবাতো ক কাপচ কোনোবাতো বহুত ধুনীয়া ধুনীয়া খাবলে কিন্তু কোনোবাতো কোনোবাতো বেয়া।
টেঙা - টেঙা।
উম- উম। এ মই গুটি উম, কঠাল দুটা গুটি উলিয়াই আকৌ কঠালও বেছি ফুটা নোলায় নহয়।
অ, কেইটামান - কেইটামান।
গুটি উলিয়াই পেলাই মই হেৰি কৰি থৈছো এই ৰ'দ দি থৈছো।
অ, নহয় গুটি কেইটা হলে অন্ত নহয় দালিকন ন লগত তোমাৰ দি দিবলে ভাল হয় মানে অ,
ছোৱালী আহিছিলে নহয় ছোৱালী থাকিব।
ছোৱালীয়ে থাকিব মানে তাই যাম হেৰি কি মই কৈছিলো যোৱাকে যোৱা এতিয়া মাটি ৰোৱানা আকৌ মাটি ৰৱালৈ আহিবা তেনেকে বুলি কৈছিলো তাৰপিছতে এতিয়া আকৌ আজি আকৌ আকৌ বোলে নাযাওগে মা মাটিকণকে বোকা দি দিয়া আৰু এইজনো এই কালি আজি কাইলৈ এনেকে এইকেইদিন কাম নহয়। তেতিয়া নহও তেনে তেতিয়াহ'লে সেইটোকে কৰিম বুলিয়ে ভাবিছো মানে।
সেইটোৱে আছে আকৌ গৈ পেলাই আকৌ তাই অহালে
অ, যদি পানী দুনি সুবিধা হয় মানে দিয়াই দিম কাইলৈ তেতিয়া পৰহিলৈ ৰুমগে অ,
অ - অ ৰ'দ চাতি কিন্তু কমোতো নে এ ৰ'দ চাতি বৰ বাঢ়ি আছে পায় কিনো।
কিনি ৰূপ লৈছে জানো পাতাই নাই।
থাকে আহে যি কেই বৰষুণ সেইকেইদিন ধাৰ খাৰ কে দি দিলে এতিয়া আক সিহতৰ একেবাৰে বতৰ বতৰ দিছে না আমাৰ ৰুব হ'ল যে
ত আৰু বতৰে বগ গৰু হেৰি নহয় দিলে মাত্ৰকো আকৌ খৈডালহে আহে।
অ, আপুনি ৰ'দ দিলেও ৰদ আপুনি ৰ'দ দিলেও থাকিব নাই বৰষুণ দিলেও থাকিব নাই বতৰ যিটো জাল গাজননি ঢেৰকনিৰ লগতে গুচি আহিব।
এ ৰ'দ দিলেটো নহয় ৰাতিপুৱাই গৈ বোলে চাৰিটা বজাতে গৈ ৰও। যোৱাবাৰটো আমি সেইদেই ৰুইছিলো। এই এতিয়া এইবাৰ মই দুকন নৰোগৈ ঐ ইমান ৰ'দত মানে কি লোকৰ বলা যোৱা মানে দশটা বজা যিমান ৰাতিপুৱাই গ'লেও দশ টা লৈকে তই এইডাল ৰ'দত থাকিব। থাকিব নোৱাৰি নহয় ইমান ৰদত আৰু মানু পইচা হ'ল। উলিয়াও। এ নাটানে - নাটানে মোৰ ঘৰতে থাকে আক'ত
সেইটোৱে বয়স হৈ অহা লগে - লগে মানুহৰ সেইবিলাক কমি নাহে
উম, সেইটোয়ে মানে কথাটো নোৱাৰো - নোৱাৰো মই এতিয়া আগতো ভয়ে নকও চাচোন ইয়াৰ পৰা কেচুৱাই চেচুৱাই বকি নৈৰ ভিতৰত পাওগে নৈ ভিতৰত গুচ মাৰি - মাৰি মাতি ৰুই আকৌ কেচুৱা লৈ লৈ ইয়াত পাওহি।
এতিয়া আকৌ দেহা আকৌ আগৰ দেহাটো হৈ থকা নাই ন।
অ',
সেইটোৱে
বাকি ৰান্ধি মিলি
এ ৰান্ধি হৈছে আৰু আমাৰ মানুহজন আপোনালোকৰ সেইটো চাইডে গৈছিলে নেকি দেখি
নাই দেখা নহয় আমাৰ এইফালে অহা নাই নহয় পিছফালৰ কণতহে কোমাৰি আছে চাগে।
ভালেহে আছে উচিত
আমাৰ এইটো চাইডে মই আমাৰ পাৰি দিহে গ'ল সি
আহ তাকেইেতো অ, ঠিক আছে দিয়ক তেতিয়া।
অ, ঠিক আছে হ'ব ময়ো ইহতক ভাত পানী দিওগৈ।
উম - উম হ'ব।